অহ কোৱা।
অ' তুমি বোলে কাজিৰঙা গৈছিলা।
অহ' গৈছিলো ৰবা হ'ল কেইদিনমান পুৰণা হ'ল কথাটো।
সেইকাৰণে কেনেকুৱা লাগিল বোলো যাই তাকে সুধিব কাৰণে ফোন কৰিলো।
অ' কোনে ক'লে তোমাক।
এয়া লগৰে লগৰ এজনীয়ে ক'লে। নহ মানে আমিও যোৱা কথা আছিল। যোৱা কথা আমিও আছিল তো শুধি লওঁ আৰু কেনেকুৱা যোৱা ভালনে বেয়া। চাব পৰা কিবা জাগা আছেনে নাই।
ভাল কাজিৰঙাখন চাবৰ কাৰণে আহে ন বহুত মানুহ আহে এইখন বহুত ধুনীয়া জেগা।
আচছা, বাকী তাতে থ থকাৰতো সুবিধা বিলাক আছে ন।
তাতে তোমাৰ যিমান ৰেঞ্জৰ লাগে, সিমান ৰেঞ্জৰ হোটেল পাই যাবা, কম ৰেঞ্জৰ, কম দামী লাগিলে, কম দাম দামী লাগ দামী বা কটেজ শৰ্মা হোমষ্টে মান বহুত বস্তু আছে ইয়াতে।
উম, একোটা প্ৰব্লেম নহয় গ'লে চাগে।
নাই, নাই, ধুনীয়া ধুনীয়া একো প্ৰব্লেম নাই তাতে।
উম, বাকী তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা থাকিল কাজিৰঙা।
মোৰ গৈ ভাল ভাল লাগিছে, তুমি ক এইটো জীপ চাফাৰী আছে। হাতি চাফাৰি আছে, বিভিন্ন জন্তু দেখা পালো। তাতে হাতী, গড়, ভালুক এনেক বহুত বস্তু দেখিছো।
আচ্ছা, এনে কিহ কিহেৰে গ'লা, তোমালোকে বাছ নে তোমালোকৰ নিজৰ গাড়ী নে, কিবা। মই চাহ নাখাওঁ।
কি
তোমালোকে কিহেৰে গ'লা, বাছ লৈ কিনে গৈছা নে তোমালোকৰ নিজৰ প্ৰাইভেট গাড়ীৰে গৈছা?
নাই, নাই, মই অকলে গৈছিলো, তো মই বাছতে গৈছিলো। অ' চলো ত্ৰিপ মাৰিলো এটা ভাল লাগিল বাছেৰে গলো ত ইয়াতে তোমাৰ গধূলি এইটো আই এছ বি টি পৰা আঠঠাত বাছ লৈ কিনে। ৰাতিপুৱা ৰাতি তোমাৰ ৰাতিয়ে যাই পাইছো ৰাতি এটা বজাত যায় পাইছো।
অ' অ' মানে ইমান ইমান আৰু দূৰ নহয়, আৰু।
আ‌ তোমাৰ
উম, হম, বাকী তাতে তাতে ক'ত থাকিলা তুমি পিছে।
তাতে, হোটেলত।
অ' আৰু কাজিৰঙা তুমি জিফে, জিপেৰে গ'লা নে?
নাই নাই জিপেৰে গৈছোঁ। হাতী চাফাৰী তোমাৰ কৱা পুৱা পচটা বজাত তোমাৰ হাতী চাফাৰী থাকেটো, আৰু জীপ চাফাৰী তোমাৰ হাতি বেছি দূৰ নুঘুৰাই তোমাৰ জীপ চাফাৰত বেছি দূৰা সেইকাৰণে জীপ চাফাৰীত গলোঁ।
অ'। অ' হা-হা-হাতীটো মানে হতিটোটো কষ্ট হয় ন' হে কেনে চাগে জীপ চাফাৰী সেইটো বেছি ভাল হয়
অ' হাতী চাফাৰীটো মানে তোমাৰ সটো ৰাতিপুৱা যা পাঁচটা বজাত। ত, হাটি চাব হ'লে বহুত জল্দি যাব লাগিব, জিপ বাকি ভাল দিয়া তুমি যেতীয়া যাব পাৰা আৰু জীপ চাফাৰিটো মানে তোমাৰ কি তুমি হাইওৱে কাষতে। তোমাৰ এটঅফিয়াৰ তাৰে পৰা বুক কৰিলে ডাইৰেক্ট লৈ যায় তোমাৰ
উম, হম, হম।
বেলেগ টুৰিষ্ট গৈছিল, এখন গাড়ী তোমাৰ অকলে নহয়, বেলেগ টুৰিষ্ট যায় এনেকুৱা টাইপৰ। আমি যেনেকা তোমাৰ এয়াতে ৰিক্সাত যাওঁ। এনেকুৱা টাইপৰ মানে তুমি নিজটো বুক কৰিলা আৰু মানুহ আহিব একেলগে পাঁচজন মানুহ লৈ যায়।
আচ্ছা আচ্ছা।
বুজিছা?
অ', বাকী কি কি চালা?
বাকী তোমাৰ তাতে ত' গ'লো তাতে মানে কাজিৰঙা তাতে বিভিন্ন জন্তু। মানে বিভিন্ন ধৰণৰ চৰাই এইবোৰ দেখিছো।
উম, কিবা ইউনিক দেখিল নে যে মানে যি মানে আগতে দেহা নাই এনেকুৱা কিবা দেখিছা নে?
অ' কিছুমান চৰাই দেখিছিলোঁ ল আগতে দেখা নাছিলো লগতে তাৰে যোনবিলাক খাই আছে সেইবিলাকো ধুনীয়া ধুনীয়া। লেডসকেপ বোৰো ধুনিয়।
এনেকে বাৰু শুনিছো পৰিবেশতটো ভাল লাগে চাব জগা চাব লগা জাগা হয় আমাৰ এনে তা মানে যোৱা হোৱা নাই ভাবিছিলে এইবাৰ যাম ভাবিলো তুমি গৈছা ছা যিহেতু তোমাক ফোন কৰি এনে সুধি লওঁ আৰু কেনেকুৱা জাগা কি কথা বতৰা।
অ' বুইছো মানে তাতে ভাল লাগে তোমাৰ তাতে ওচৰত মানে তোমাৰ হোটেলো আছে থাকিম আকৌ পুৰা ওচৰতে আছিল তুমি থাকিব পাৰা।
উম উম।
টোৱেলোঁ হৈছিলে তুমি তাতে এইটো হেৰি আ কি বুলি কয় নাতও তাতে বহুত পৰ্যটক বিলাক আহি থাকে ন' ফৰেনৰ জিবিলকো আহে।
উম হম।
আহ তাক বহুত মানে ভাল লাগে দে।
অ', অ', সেইকাৰণে মানে সুবিধা বিলাক মানে কৰি দিয়া আছে আৰু গোটেইখিনি। যিখিনি লাগে আৰু। আহ বাকিটো
হা আছোঁ কি?
বাকী তুমি অকলে গৈ কিনে তোমাৰ কেনেকুৱা লাগিল?
ভাল লাগিছে, ভাল লাগিছে ভাল লাগিছে মে গৈছো ইয়াতে নতুন মানু লগ পাইছোও। তাৰে বিষয়ে জানি।
এ এনেইতো কি ভাল লাগিব এনে ফেমেলিৰ লগত যনে বেছি ভাল লাগিব।
অ' ম তম ফেমিলিৰ লগত গ'লে তোমাৰ হ ভাল লাগিব কিন্তু অকল এয়ফ্লাইন চল বেছি ভাল লাগিব।
উ
কাৰণ তুমি জোনটো কাম ফঞ্চ লগত কৰিব পাৰে অকল এইটো সেইয়ৰ লগত গ'লো নোৱাৰে নহয়, ফেমিলি লগত গ'লে।
হম হুম।
এতিয়া ফ্ৰেণ্ডৰ লগত বা অকলে গৈ যোনটো সেই ফ্ৰ ফেম লগত যমান নোৱাৰা নহয়। বুজি পাইছা।
উম' হম, হম, হম, বাকী আৰু। বাকী যাবতো পাৰি ন এনেতো তাতে বানপানী চানপানী। এতিয়াতো বাৰু বৰষুণ দিয়া নাই বাট তথাপিতো তাৰেতো সেইবিলাকৰ একো প্ৰব্লেম নহয় মানে।
বানপানী বন্ধ হৈ থাকে তোমাৰ এই চাফাৰী টাফাৰী তুমি মানে এতিয়া ঠাণ্ডা থাকা। গ'লে ভাল।
হম হু হু, মানে বৰষুণ নোহা টাইমত গ'লে বেছি ভাল ন'। তাতে তাতে এনেতো তাতে সেইটো ফৰেষ্ট এৰিয়া না তাতেতো বেছি গৰ উম নহয় চাগে।
নাই নাই গৰম লাগিছে, ঠাণ্ডা আছে গৰম নাই বেছি।
উম হম হম। এনে মানে শুনিছো মানে যাব লগা জাগা হয় যাব পাৰি আৰু চাব পাৰি।
অ'। ধুনিয়া জাগা, বঢ়িয়া জাগা। বহুত ধুনীয়া জাগা।
তুমি আকৌ আহোতেও বাছতে আহিছা নে কাবাৰ লগত আহিছা কোনোবা লগৰ ফ্ৰেণ্ডৰ লগত?
নাই নাই বাছতে আহিছো বাছত বুক কৰিছো বাছ বুক কৰিছো। আৰু তাতে তোমাৰ এটা ভাল কি যোন য'ত মই আছিলো তাতে তোমাৰ মানে ৰিচিপচনত ক'লে সিহঁতে বুক কৰি দিয়ে।
নাইট চুপাৰ বুক কৰিছো আহি গৈছো।
অ' অ'।
তাতে তোমাৰ ধৰা চাৰিটা মান উঠিছো ইয়াতে ইয়াত আঠটা মানত আঠটা মানত আহি পাইছো। বাকি পিছে কি কৰি আছা?
আজি তাকে মানে মাহাঁতে কৈ আছে যে ইয়াতে গৰম পৰিব। গৰমত দিন পৰিব যিহেতু চামাৰ ভেকেশন চলিব ন চবৰে। ক'বাত যাব লগা জাগা থাকিলে তাকে ভাবিছিলো কাজিৰঙা যাম মায়ে ক'লে তোৰ কোনোবা লগ লগৰ গৈছে নেকি তই সুধিছা এবাৰ কেনেকুৱা হয় কি কথা বাৰ্তা মই কৈছোঁ যে ঠিক আছে। সেইকানে তোমাক ফোন কৰিলো।
অ' ভাল ভাল কেৱল তাতে তুমি এইটো কেৱল চব মানে বাজেটটো মিলাই কিনে যাবা কেৱল ক'ত থাকা কি কৰিবা চব মানে চাই কিনে যাবা।
উম, হুম।
মইতো হোটেল আছিলো মইতো হোমষ্টেত আছিলো। না বেছি নালাগে তোমাৰ দুই তিনি হাজাৰ টকাত হৈ যায়।
অ' হ, হ, তুমি এদিনে এদিনতে ঘূৰিলা নে দুদিনমান থাকিলা?
তিনিদিন আছিলো।
অ' তিনিদিন তিনিদিনত গোটেইখন ঘূৰা হ'ল নে তোমাৰ?
তিনিদিন মানে প্ৰথম দিনা যোৱা‌ দিনাতে যোৱা নহলে। তাৰ‌ নেক্স দিনা তোমাৰ কি কৰিলো অ মই নেক্স দিনা ওলাই যোৱা নহলে সিকানে সেইদিনা ওচৰতে থাকি তাতে মানে হোটেলৰ ওচৰতে এখন বিয়া চলি আছিল ত তাতে সিহঁতৰ লগত। মানুহখিনিৰ লগত তামানে চোৱাতে আৰু মানে। বেলেগ ধৰ্মৰ বিয়া আছিল চাওতে চাই থাকোতে টাইমটো গুচি গল নেক্স দিনা তোমাৰ বুক কৰিলো বুক কৰি গলো। কি কৰিলো সেনেকে
যাব পাৰি মানে ভাল থাকে আৰু।
মানে এতিয়া অলপ বৰষুণ দিয়ে ন' পানী চানী হয়, তুমি এতিয়া যাই লাভ নাই, তুমি ঠাণ্ডাৰ দিনত যাবা এতিয়া গৰম পাবা তাতে। বতৰটো গৰম নহয় গৰম পাবা দেচোন।
গৰমটোতো এনে গৰম মানেটো চবতে গৰম পামে এনেও সেই তাকে ৰবা বনো বৰষুণ ঠাণ্ডা দিনত যাব লাগিব, যত মানে শান্তিত মানে চাব পাৰি আৰু।
ধৰ তুমি একলেন যাব পাৰে একলেন বা ড্ৰিমলেণ্ড ভাল ন? তাত ফুৰি আৰাগে যাই কিনে।
উম হুম হম চাবাচোন মা অহ অহ গৈছো গৈছো।
ভাল লাগে যায় তাতে।
কিন্তু যোৱা বহুত বছৰে হ'ল যোৱা বহুত বছৰেই হ'ল। এ মানে বহুত সৰু থাকোতে গৈছো ধৰি লোৱা মই ক্লাছ ছেভেন মানত থাকোঁতে গৈছিলো আৰু।
অহ' যাব লাগে যাব লাগে ভাল তাতে। ভাল লাগে তাতে। বাকী পিছে খবৰ পাতি? বাকী খবৰ ভালে অ', কি কৰি আছা? কি কৰি আছা?
তোমাৰ?
মই ঠিকে আছো, মই এনে আছো।
বাকী এতিয়া অ', কলেজটো এতিয়া বন্ধ আছে বাৰু।
অ',
তোমালোকৰটো চাগে বন্ধই আছে?
অ', আমাৰো বন্ধ।
উম, হুম,
তোমাৰ কি জুলাই পৰা এইটো জুলাই বুলি কবা আগষ্টৰ পৰা খুলিব চাগে?
অ', হয়, আমাৰো চেমে আগষ্টৰ পৰাই খুলিব।
সেইটো আগষ্ট তাৰ পিছত তোমাৰ
ওলাই মেলি যোৱা নাই? ওলাই মেলি যোৱা নাই ক'তো ইমান দিন বন্ধ পোৱা?
নাই নাই গৰমত ওলাই যাব মনে যোৱা নাই।
সেইটো হয় অৱশ্যে বহুত গৰম দিছে।
অ', বেয়া বহুত গৰম কেনেকে যাবা ওলাই?
সেইটো হয় পিছে।
কি কৰি আছা?
এনে শুই আছিলোঁ, কিনো কৰিম ইমান গৰম ক'তো নাট কৰ'বাত ওলাই যাব পাৰিয়ে না। কি কৰিব পাৰি আৰু একো কৰিবই ইমান গৰম দিছে।
অ', বাকী ঘৰত চবৰে ভাল?
উম, হুম ভাল ভাল।
অ', আৰু কি ভাত পানী খালা?
হুম? ভাত খোৱা নাই ৰবা। খাম আৰু ভন্টি স্কুলৰ পৰা আহিলে।
আচ্ছা ঠিক আছে দিয়া পিছে।
অ', অ', দিয়া।
হা।